হেল্ল'।
হেল্ল'। অহ' কি কৰি আছ?
অ' কি কৰি আছা?
এ' এনেই আছো ৰ'বা। এই গধূলি হ'ল নহয় এতিয়া অলপ এনেই ঘৰতে বহি আছো ভিতৰত।
অ'। মই তোমাক মেছেজ দিছিলো হে তুমি শুই আছিলা নেকি মেছেজ বোৰ নাচালাই।
অ' এই অলপ আগত থুই-ছোই মুখ-চুখ ধুই আহিলো এতিয়া অলপ বহি আছো আৰু পানী-চানী খাই। বাকী' তুমি কি কৰিছা?
তাকে, আজিৰ দিনটো তোমাৰ কিবা অশান্তি দিন যেন বাপৰে কেনেকুৱা- অদ্ভুত তোমাৰ গৰম লাগি আছে ন।
এ' হয় দিয়া। মানে বৰষুণ দিব মানে অলপ ধৰিছিলে কিন্তু কিয় বা বৰষুণতো নাহিল। ক'ব নোৱাৰিলোঁ আৰু।
তাকে দিয়ে নিদিয়ে ধৰিব নোৱাৰে আজিকালি।
বাকী' কি কৰি আছা তুমি?
খালো-খালো। তুমি কি কৰিছা?
খালো চাহ খাই ভাবি তোমাকে এটা ফোন মাৰো কি কৰি আছা কি কৰা।
অ'আচ্ছা-আচ্ছা। কালি দেখোন তোমাৰ পৰীক্ষা পিছে?
পৰীক্ষা দিম দিয়া পৰীক্ষাহে কিনো। সিচাপ নাই নহয়, পৰীক্ষাৰ কাৰণে যে পৰীক্ষাত- পাছ কৰিবই লাগিব নহ'লে বা কিবা কৰি দিম নিজকে সেনেকুৱা নাই দিয়া। যি হ'ব দেখা যাব কালি।
হয় নেকি। মানে পঢ়া-পাতি হৈছে নে নাই তোমাৰ?
মই সঁচা কব গ'লে পঢ়াই নাই, মই পঢ়াই- মানে মনে কৰা নাই দিয়া, যি হ'ব- এনেই যাম আৰু ফুৰিব যোৱাৰ দৰে পৰীক্ষাটো দি আহ', আহিম দেখি- চাও কি হয় কি।
অ' হয়। কিয় পিছে এনেকুৱা হ'ল তোমাৰ মানে- এনে-এনেকুৱাতো নাছিলা মানে আগতে এতিয়া কিয় এনেকে ভাবি ভাবিব ল'লা মানে। কিবা প্ৰব্লেম হৈছে নেকি?
নাই এনেকুৱা বিশেষ কাৰণ নাই। হয়, এদিন মানে আমি আমাৰ যেতিয়া পৰীক্ষাটো হ'ল- সেই পৰীক্ষাটোৰ কি হ'ল পেপাৰটো লি- গ'ল। তুমি সেই পেপাৰ তুমি এবাৰ পৰীক্ষা কষ্ট- কৰিছা, কৰি কিনে দিছা, ইমান ধৰা এবছৰ মান পঢ়ি কিনে দিছা। তাৰ পিছতো যদি পেপাৰখন লিক হয় যদি সেই পৰীক্ষা- ত আকৌ
হয় দিয়া ঠিকেই কৈছা। মানে এই যিটো ব্যৱস্থা হৈছে ন' এই- পেপাৰ লিক হোৱা। তাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে বা যিবিলাকে আৰু এই পৰীক্ষাটো দিছে। তেওঁলোকৰ ওপৰতো যিটো মানসিক চাপ সেই মানসিক চাপটো কিন্তু বহুত বেয়াকে পৰিছে আৰু। ভাবিলে ভাবিবলৈ গ'লে আৰু।
এ বহুত বেয়াকে তুমি ডেইলি তুমি মানে হেৰি নিউজটো চোৱা বা তুমি এটা বাতৰি কাকত পঢ়া সেইবোৰত পায়েই থাকিবা কোনোবাই কিবা নে কিবা এটা আহ তোমাৰ নিজৰ জীৱন ক লৈ কিবা নে কিবা সিদ্ধান্ত লৈ আছে যিটো তেওঁলোকৰ জীৱনৰ বাবে ভাল নহয় সেনেকুৱা ধৰণৰ খবৰ তুমি পায়ে থাকিবা মানে কি হয় শিক্ষাৰ জীৱনৰ ক্ষেত্ৰত মানে এনেকুৱা ধেমালি কৰিব নালাগে কাৰণ এজন ছাত্ৰ ছাত্ৰ পঢ়ে হয় নে। কিমান কষ্ট কৰে বছৰ বছৰ জুৰি এটা পৰীক্ষাৰ বাবে ত' সেই পৰীক্ষা পৰীক্ষাটো যেতিয়া এতিয়ানো কিয়ে ক'বা সেই বিষয়ে।
একদম ঠিক কথা কৈছা দিয়া মানে এই যিটো ব্যৱস্থা হৈছে ন আমাৰ শিক্ষা ব্যৱস্থাৰ বৰ্তমান যি যিটো দশা হৈছে এই দশাটো মানে অতিজে সোনকালে তোমাৰ আহ ঠিক কৰিব নোৱাৰ নোৱাৰে যদি তোমাৰ এই ছাত্ৰ ছাত্ৰীৰ যিটো মানসিক চাপ সেই মানসিক হিচাপটো আৰু বৃদ্ধি হৈ যাব। আৰু তোমাৰ দেখিছা চাগে ছাত্ৰ-ছাত্ৰীসকলে এই যিটো আমাৰ চিষ্টেম আছে বা যিটো আমাৰ সমস্যা আছে সেই সমস্যাক লৈ মানে আগবাঢ়ি আহিছে আৰু মানে। ধৰি লোৱা তোমাৰ ধৰ্ণা দিবলৈ বহুতেই আগবাঢ়ি আহিছে এইবিলাকৰ ওপৰত। ত' এইবিলাকে দিয়া মানে নিজেও কিছুমানে ধৰি লোৱা আহ মানসিক চাপত এতিয়া তোমাক এনেকুৱা নালাগে যে তুমি মানসীক চাপ ভুগি আছা আৰু মানে তুমি পৰীক্ষাটো দিব পৰা নাই কিন্তু বা পৰীক্ষাটো তোমাৰ এনেকুৱা হৈছে যে পেপাৰ লিক হ'ল তুমি পৰীক্ষা দিছা কিন্তু তোমাৰ এনেকুৱা এটা হৈছে যে মই ঠিকে আছো আৰু মই তোমাৰ এটা মানসিক শক্তি হৈছে কিন্তু সকলোৰ নাথাকে ন। এই মানসিক শক্তিটোই যিটো মানসিক চাপ আছে সেই মানসিক চাপটোৱে মানে এই অন্য যিবিলাক ছাত্ৰ ছাত্ৰী আছে মানে যিবিলাক অলপমান মানসিকভাৱে কম শক্তিশালী এইবিলাকক মানে তোমাৰ কেনেকুৱা প্ৰভাৱ পৰে সেইবিলাকৰ ওপৰত তুমি ক'ব বিচাৰ বিচাৰিবা নেকি কিবা মানে তুমি তোমাৰ যাতে যিটো তোমাৰ তাতে আৰু যিটো প্ৰভাৱ পৰা নাই সেইটোত তেওঁলোকৰ তাতে কেনেকে প্ৰভাৱ পৰিব পাৰে। বা তেওঁলোকৰ তাতে সেইটো কেনেকে প্ৰভাৱ পৰিছে তুমি কি ভাবা এইটোলৈ?
এইটো তোমাৰ প্ৰথম কথাটো যিবিলাক এনেকুৱা ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে আহ মানে তেওঁলোকৰ চিন্তা ভাবনা এটাই থাকে। কাৰণ নিজে মইয়ো যিহেতু নিজে ইমান পঢ়িছো এই পৰীক্ষাবোৰৰ কাৰণে টো চিন্তা ভাৱনা তোমাৰ এটাই থাকে যে প্ৰথম যেতিয়া ভাল পঢ়ি থাকিবা তুমি তেতিয়া এটাই ভাবিবা যদি মই এইটো পৰীক্ষা যদি মই ভালকে পাছ কৰিব নোৱাৰো বা ভাল ফলাফল দেখুৱাব নোৱাৰো। তেনেহলে মই আগলৈকে কি কৰিম সেইটো হ'ল তোমাৰ প্ৰথম চিন্তা আৰু বাকী যিজন ছাত্ৰ-ছাত্ৰীয়ে সেই পৰীক্ষাটোৰ বাবে কষ্ট কৰে সেইটোতো বেলেগে কাৰণ তোমাৰ ভাবা এই গোটেই এক বছৰ দুবছৰ যদি এটা পৰীক্ষাৰ বাবে কষ্ট কৰা যায়। ত মানসিক চাপ কিছু পৰিমাণেটো থাকিবই কাৰণ তেওঁলোকে ধৰা সেই একবছৰ দুইবছৰটো হয়তো কতো ফুৰিব যোৱা নাই। হয়তো একো তোমাৰ উৎসৱ পাৰ্বনতো আহ তোমাৰ যোৱা নাই বা নিজে কতো কাৰো বন্ধুৰ লগো হোৱা নাই আজিকালি ল'ৰা ছোৱালী বিলাকে যেনেকে তোমাৰ ঘুৰে ফুৰে ফুৰ্তি কৰে সেই ফূৰ্তিবোৰৰ পৰা দূৰত আছে হয়তো সেইবিলাক ক্ষেত্ৰত ইমানবোৰ তোমাৰ বস্তু যেতিয়া তুমি মানে নিজৰ জীৱনৰ পৰা আঁতৰাই কিনে এটা বস্তুৰ প্ৰতি উম, মগ্ন হয় কাম কৰা তাৰ পিছত যদি সেই ফলাফলটো বা সেইক পৰীক্ষাৰ ক্ষেত্ৰত সেনেকুৱা যদি কথা তুমি শুনিবলগীয়া হয় গৈছা তেতিয়া অলপমান সমস্যাৰ সৃষ্টি হয় দিয়াচোন আৰু আমাৰ সমাজত তুমি জানাই আমাৰ সমাজত সৰুৰে পৰা ল'ৰা-ছোৱালীক মানে নম্বৰৰ কাৰণে এ বেছি ভাল বা যোনে নম্বৰ কম কৰিব নোৱাৰি বুলি ভাবে না সেনেকুৱা এটা বা মানুহৰ সেইটো সৰুৰূপে তুমি দেখিবা সমাজত। পৰিস্থিতিৰ মাজতো তেওঁলোকে বসবাস কৰিব লগা হয় য'ত ঘৰৰ পৰিয়ালৰ যিটো আশা আশাটো বা ছাত্ৰী গৰাকীৰ ওপৰত দাবী হিচাপে এ তোমাৰ তুম -তুমি পাছ কৰিবই লাগিব আমি তোমাৰ কাৰণে ইমান কষ্ট কৰি বাৰু আহ তোমাৰ অভিভাৱক সকলেও বিচাৰে নিজৰ মানে ল'ৰা বা ছোৱালীজনী ভাল হওক। তোমাৰ ছোৱালীজনীয়ে কিমান কষ্ট কৰি আছে সমস্যাৰ সন্মুখীন হৈ আছে এনেকুৱা এটা ফলত মানে কি হয় পঢ়াৰ ক্ষেত্ৰতে হওক বা অন্য দিশো ল'ৰা-ছোৱালী বোৰে বা আজিৰ যিটো বয়স সেই বয়সৰ তোমাৰ প্ৰত্যেক- একজন মানে এনেকুৱা ধৰণৰ মানসিক চাপত ভুগা তুমি দেখিবা
হয় দিয়া একেবাৰে একদম সঁচা কথা কৈছা আৰু কবলৈ গলে। বাকী তুমি যে ক'লা এই যিটো নম্বৰ চাই কিনে মানুহ অ, মানে এজন ছাত্ৰ বা এজন ছা ছাত্ৰীক তোমাৰ তুলনা কৰে বেলেগৰ আন ছাত্ৰৰ লগত ত' সেইবিলাক কিন্তু এই সমাজত মানে এটা ডাঙৰ সমস্যা আৰু। ত' ভাবিবলৈ গলে এজন ছাত্ৰৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তুমি ভাবিছানে? ধৰি লোৱা এজন অ, মাক-দেউতাকে এটা নিজৰ সন্তানক কলে যে অ, অ, অমুকৰ ধৰি লোৱা অ, ল'ৰাটো ইমান পাইছে তই কিয় পাব নোৱাৰিলি তো তেতিয়া কেনেকুৱা এটা মানসিক চাপ আহিব ন'সেই ল'ৰাজনৰ মাজত ধৰি লোৱা এই ল'ৰাজনে তোমাৰ অ, এটা মানে যিমান সি পাব লাগে সিমান নম্বৰ পাইছে। কিন্তু তথাপিও সি-সি যিটো বেলেগৰ ল'ৰাৰ দৰে মানে পাব নোৱাৰিলে তথাপিও সি কথা শুনিব লগা হৈছে ত' তাৰ বাবে যিটো প্ৰভাৱ মানসিক প্ৰভাৱ সেই মানসিক প্ৰভাৱটো ছাত্ৰজনৰ যিটো টো মন সেই মনটো মানে খাই পেলাই আৰু বাকী ক'বলৈ গ'লেতো তোমাৰ এই যিটো ব্যৱস্থা আছে আমাৰ এই তুলনা কৰা ব্যৱস্থা এজন ছাত্ৰ বা এজন ল - লৰাৰ লগত আন এজন ল'ৰা বা এজন ছোৱালীৰ লগত আন এজন ছোৱালীৰ লগত যিটো তুলনা কৰে আমাৰ সমাজত এই সমাজত এই সমাজৰ কাৰণে চাগে যিটো মানসিক চাপৰ যিটো প্ৰভাৱ আছে সেই প্ৰভাৱটো বহুত বাঢ়ে আৰু ধৰি লোৱা এজন লৰাই ধৰি লোৱা - ধৰি লোৱা আমাকে ধৰিলোৱা আমিতো এতিয়া তোমাৰ অ, কাৰোবাৰ আগত যাই কিনে তোমাৰ কান্দিব নোৱাৰো বা কাৰো আগত যাই কিনে নিজৰ যিটো দুখ সেই দুখ-দুখটো প্ৰকাশ কৰিব নোৱাৰো কাৰণ কিয় কাৰণ সমাজে আমাক কি শিকাইছে সমাজে শিকাইছে যে আমি- আমি হেনো সমাজৰ আগত কান্দিব নোৱাৰো বা আমি হেনো অ দুখ দেখাব নোৱাৰো। বা নিজৰ মানুহে যিবিলাক অহ'। অশান্তি হৈছে সেইবিলাক দেখাব নোৱাৰো মানে ভাল হৈ থাকিব লাগে আৰু বেয়াটো মানে অশান্তি হলেও মানে তোমাৰ শান্তি নিচিনা থাকিব লাগিব। এনেকুৱাকৈ মানে থাকিব দিয়ে আৰু সমাজখনে। ত' মই ভাবো সমাজৰো বহুত মানে- ভূমিকা আছে আৰু এই মানসিক চাপ ছাত্ৰ ছাত্ৰীৰ ওপৰত। এই ছাত্ৰ ছাত্ৰীৰ ওপৰত গুচাবলৈ হ'লে মানসিক চাপটো সমাজেও মানে বহু বহুখিনি অঁ' বহুখিনি কথাই সুধা শুধাৰিব লাগিব আৰু মানে সেইবিলাক যেন শুধৰি নকৰে তেওঁবিলাকে- তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীৰ ওপৰত যিটো মানসিক চাপ- এই মানসিক চাপটো দৈনন্দিন হিচাপে বহুত বৃদ্ধি হৈ যাব। বাকী তুমি কি ভাবা এই সমাজৰ ওপৰত যিটো সমাজ আছে আমাৰ সেই সমাজখন- কোৱা ক?
হয় সঁচাকে। এইবিলাক কথা মানে বহুত গুৰুত্বপূৰ্ণ দিয়াচোন। বিষয় চ'ব দৰকাৰি। আৰু তুমি যে ক'লা মানসিক মোৰ ওপৰত কিয় সেনেকুৱা ধৰণৰ চাপ নাই। এই ক্ষেত্ৰত আমাৰ পৰিয়ালৰো অলপমান মই ভূমিকা আছে বুলি কওঁ কাৰণ- ঘৰত তোমাক মাৰিব বা গালি পাৰিব বা- এনেকুৱা কথা ক'ব যে তুমি একেবাৰে সেই লাইফটো- মানে তোমাৰ যিটো জীৱন জীৱনটোৰ প্ৰতি আশা হেৰুৱাই পেলাব লাগিব সেনেকুৱা নহয়। আৰু মায়ে হওক বা দেউতাই হওক বা দাদাই হওক মানে সদায় এটা কথা- নিজে ভাল কৰিব পাৰি আছোঁ বা নিজৰ কামবোৰ কৰিব- কৰি আছোঁ কাৰণ জীৱন এটা- নিৰ্ধাৰণ নকৰেতো, হয়তো কিছুমানে কৰিব পাৰে কাৰণ কিন্তু সকলোৰেতো নকৰে। খালি চলিব পৰাকৈ- নে যদি অভিজৰ যিবিলাক আশা আছে সেইবোৰ পূৰণ কৰিব পাৰে। তেনে চিন্তাই আহি নপৰে ত' এনেকুৱা ধৰণৰ- কথা আৰু মানে ছাত্ৰ ছাত্ৰী যিবিলাকে পঢ়ি আছে বৰ্তমান সময়ত তেওঁলোকৰ চবতচে বেছি দৰকাৰ হয় তোমাৰ- যিটো ঘৰুৱা ফালৰ পৰা যিটো এটা সহায় সহযোগিতা বা যিবোৰ- ছাত্ৰ ছাত্ৰী গৰাকীৰ অনুভূতি সেইবোৰ বুজাৰ কাৰণে যিবিলাক- তোমাৰ মানুহৰ বা অভিভাৱকৰ প্ৰচেষ্টা সেইটো লাগিব। বাকী, এই বিষয়ে বেছি একো নকও দিয়া নে কি কোৱা, পিছত কেতিয়াবা কথা পাতিম।
অ' হ'ব দিয়া পিছত কথা পাতিম।